শুনি আছো, কি খবৰ? মোৰ ভালেই, বাকী তই কত আছ এতিয়া?
এই, ঘৰলে আহিলো নহয় আজি।
অ', ঘৰলে আহিলি নেকি?
অ', আহিলো।
অ', মই গম পাইছিলো বাৰু তই আহিবি বুলি, এইকেইদিনতে পৰীক্ষা এডাই হলে আহিবি বুলি শুনিছিলো।
অ', পৰীক্ষা অ', আহিলো, পৰীক্ষা খতম হল যে আজি।
অ', অ', ভালে কৰিলি দে, বহুত দিন ঘৰৰ ফালে অহাই নাই আমাৰ ঘলেও আহিবি আৰু কাইলে। পখিলে
অ', যাম, যাম।
অ', তাৰপিছতে খোৱা বোৱা নাই কৰা, এই মামা ককাই ভাতকেইটা খাই ল'ব, তাৰ পিছতহে খাম আৰু আমি
অ', মই আকৌ আজি সোনকাল, মানে এই দিনত নাখালো।
অহ
সেইকাৰণে সোনকালে খাই বৈ মানে আজি উঠিলো মানে।
অ', ভালে হৈছে দিয়া, আমাৰও এনেই সোনকালে খাওঁ, আজিহে অকনমান দেৰি হৈছ চে তোৰ, সোনকালেই খাব লাগে মানুহে আচলতে, তেতিয়া, সোনকালে হজমো হয়, স্বাস্থ্যটোৰ কাৰণেও ভাল।
হয় বাৰু, আকৌ এই মই মানে, সেই এই চাৰে দশটা পা খেলো চাম।
অ', আজি কাৰ আছেনো?
ব্ৰাজিল আৰু সেই জাপানৰ, যোন জিকে ওলাই অ', যোন হাৰে ওলাই যাব মানে
অ', অ', খ' ক'ত দিয়ে খেল, কোন, কোন, কোনটো চেনেলত চাৱ?
এই, তোমালোকৰ এতিয়া টিভি টো এয়াৰটেল নহয় জানো?
এয়াৰটেল অ'
তিনিশ দুই পৰা তিনিশ আঠশৰ ভিতৰত মাৰি চাবাচোন, সেইকেইটা নম্বৰৰ ভিতৰত
অ', অ', অ', মই আজি চাব লাগিব, মই এনেই মানে ফুটবল খেলত বৰ এটা ইণ্টাৰেষ্ট নাই।
হ'লেও মানে উম, কেতিয়াবা এই ভাল খেল কেইখনমান থাকে ন'তেতিয়া চাবলে ভাল লাগে।
অ', অ', হয়, অ', বাকী এনেই হেয়া ৰণাল্ডো আৰু মেছি খেল হৈছে নাই এইবাৰ?
হৈছে ৰনাল্ডো মেচি নেইমাৰৰ এবাৰ লাষ্ট নহয়।
অ মই হেৰি ইনষ্টাগ্ৰাম যে, ইনষ্টাগ্ৰামত মানে মই দেখিছোঁ নেৰ্মমাৰৰ বিষয়ে কিব কিবি অলপ সেই কাৰণে ওলাই আছে মানে লাজ কাৰণে চাগে ওলাই আছে, ফেন বোৰে দি আছে।
ইয়াই এবাৰ লাষ্ট যে ৱৰ্ল্ড কাপ টো তেহেতৰ
অ', অ', অ'।
এইটো কথা।
অ' বাকীটো পৰীক্ষা পাতিতো খতম হ'ল?
খতম, খতম।
কেনেকুৱা হ'ল পৰীক্ষা? অ', অ' ঠিকে আছে। এই আকৌ হেৰি নহয় ক্ৰিকেটৰ কচিং চলি আছে নহয়
চলি আছে, চলি আছে।
অ আমিও এই চলি আছে, মই হেৰীয়াত আমাৰ টাউনৰ ফিল্ডতে কৰি আছো নহয়।
অ', অ' ভাল কথা।
অ তোৰ, নতুনকে সোমাইছো আৰু তোৰ এ হেৰী ডাঙৰ ডাঙৰ ল'ৰা বেছি নাই, সৰু সৰু ল'ৰা মোৰ নিচিনা ল'ৰাবোৰ মানে তোৰ বহুত এক্সপিৰিয়েঞ্চ হৈ গ'ল মইহে একেবাৰে নতুনকৈ তাত জইন কৰা নিচিনা হৈছে।
উম-উম গম পাইছো একো নাই, নতুন প্ৰথমতে সেনেকুৱাই হৈ থাকে তাৰ পিছতহে ভাল হয়।
এ বহুত ফাষ্ট বল মাৰে নহয় ময়ে তোৰ ভয়ে খাই যাওঁ নহয়, প্ৰথম দেখিলে। কি কৰিম, কি নকৰিম লাগে আঁতৰি-আঁতৰি দিছো।
হেহ একো নহয়। প্ৰথমে ময়ো ভয়, মই নেটত যেতিয়া মোক কোৱা হৈছে, মইতো ভয়ত ৰখি দিলো
অহ'।
তাৰপিছতহে মই আকৌ হেৰি তেতিয়া মোক কোচে শিকাই মেলি দিলে, ভয় নকৰিবা বলটোক মানে তুমি ভাবা বলটো তোমাক আ, হেৰি কৰিবলৈ আহিছে দু-দুখ পোৱাবলৈ আহিছে তুমি তাক কেনেকে তাৰ পৰা বাচিবা সেইটো হেৰি কৰা, নিজে তুমি তাক ওলটাই মাৰা বুলি কৈছে।
অ মোকো কৈছে মানে মোক ডিফেণ্ড কৰিবলৈ কৈছে, কৈছে বোলে বলটো চাই পেলাই জাষ্ট বেট খনে তুমি লগোৱা বুলি কৈছে প্ৰথমতে মানে মোক এতিয়া শ্বৰ্ট খেলিবলৈ শিকোৱা নাই জাষ্ট মানে মোৰ বেট আৰু বলটো, বলটো কানেক্ট কৰিবলৈ শিকাই আছে এতিয়া।
অ', অ' তোমালোকে প্ৰথম প্ৰথম যে সেইকাৰণে সেইটো কৈছে।
অ', অ' তেনেকুৱা আৰু মোৰ মানে আগতেও ইমান ক্ৰিকেটৰ বেছি মানে এক্সপিৰিয়েন্ঞ্চ নাছিলে ন, অভিজ্ঞতা কম যে সেই কাৰণে অলপমান নতুনকে শি শিকিবলগীয়া হৈছে প্ৰথমৰ পৰাই।
এইটোয়ে চবকে প্ৰথম পৰাই শিকাব বাৰু একো নাই আৰু ভালকে শিকি গ'লে আৰু কথা নাই ইমান এটা।
অ', অ' তাৰ পৰা দৌৰিবলৈও দিছে তোৰ তাত বহুত দৌব ল দিছে মোৰ মানে তোৰ বিশ মিনিট আধা ঘণ্টামান এক ৰাহে দৈৰি থাকিবলৈ দিছে।
অহ একে। আধা ঘণ্টা পঞ্চল্লিশ মিনিটটো একেৰাহে দৰাই দিয়ে এদিনত
অহ অহ তাৰ পৰা আকৌ ড্ৰাইভ মাৰিবলৈও মানে শিকাইছে কিছুমানক মোক নাই দিয়া বাৰু ড্ৰাইফ মাৰ বোলে এতিয়াই
অ', তে মানে সেই আমাৰ এই বৰষুণ যোনদিনা অকমান যে দিয়ে কিন কিননি সি খেলা টাইমত
অ'।
তেতিয়া মানে হেৰি কয়, ট্ৰিপাল থাকে যে তাৰ ওপৰত পানী ঢালি লৈ তাৰ পা এই ড্ৰাইভিঙৰ হেৰিটো শিকায়।
অ', অ', আমাক এতিয়া ড্ৰাইভটো নাই দিয়া আৰু হেৰি এটো আৰু কি মানে আমাৰ এতিয়া কেচ কেচ টো ধৰিবলে শিকাইছে মানে তোৰ কোচে মানে তোৰ দলিয়াই, দলিয়াই দিয়ে আমাক ধৰিবলে দিয়ে। অলপমানতো দৌৰাই, বহুত দৌৰাই মানে তোৰ ইফালে মাৰে সিফালে মাৰে। এনেকৈ দৌৰা, দৌৰা কেছ দিবলে
সেইটো ভাল বাৰু দেই শিকিব লাগে সেনেকুৱা ধৰ
অ', এ ভাগৰ লাগি যায়, এইটো একদম মোৰ মানে কি ক'ম আৰু গাটোৱে আৰু নোৱাৰে নোৱাই লাগি যায়গে। তো প্ৰথমতে তাৰপিছতে আকৌ‌ তোৰ খেলো পাতে তোৰ আমাৰ শুক্ৰবাৰে, শুক্ৰবাৰে খেল পাতে ৰেগুলাৰ।
উম, উম।
তাৰপিছত আমাৰ আকৌ হেৰি হয় মানে আবেলি সময়ত প্ৰথমতে আমাৰ বিগিনাৰ খিনি পাতে তাৰপিছতে তোৰ ডাঙৰ, ডাঙৰ দাদা খিনি মানে অকমান সন্ধিয়ালৈ পাতে লাইটৰ ব্যৱস্থাও আছে ফিল্ডতে।
হয়, হয় ইভাগ।
অ', পিছত লাইট চাইট জ্বলাই ডাঙৰ খিনি পাতে মানে আমাৰ খিনিক মন গ'লে চাবলৈ পাৰি। আৰু মানে বাকী খিনি আমাক কিন্তু যাবলৈ কয় কিন্তু চাই থাকিব বিচ বিচাৰিলেও চাব পাৰি আৰু।
অ', অ', ভালেই।
অ', মানে চালেও শিকিব পাৰি ন কিছুমান কথা।
অ', চাহ এইটো অনুসৰণ কৰি
অ', অনুসৰণ কৰি মানে ত ধৰি লওঁক খেল এখন কেনেকুৱা চিটুৱেশ্যনত কেনেদৰে আ বঢ়াই নিব লাগে কাৰণ তো প্ৰতিটো চিটুৱেশ্যনতো পিটিবলৈ চালে নহ'ব। ৰখাই, ৰখাই খেলাও কথা আছে।
সেইটো জটিল, জটিল পৰিস্থিতিত মানে কেনেকে ৰখাই নিজৰ দলটোক আগবঢ়াই নিব পাৰি সিবিলাক।
অ', অ', সেইবোৰও মানে অকমান শিকাই আৰু মানে এতিয়া আগতে হেৰিয়াত মোক মানে তোৰ হেৰিয়াত মানে প্ৰতিটো হেৰিয়াতে ট্ৰাই কৰি চাইছে। অপেনিঙতো চাইছিলে। তাৰপা ওৱান ডাউনতো চাইছে, মিডিল অৰ্ডাৰতো চাইছে। এনেকে চাইছে আৰু মানে চবতে, ক'ত খাপ খাম কি? তাৰপিছতে তোৰ, এই মই অপেনিঙত যাওঁতে তোৰ অকল পিটিবলে চাইছিলোঁ। সেইকাৰণে মানে এদিন মোক গালিও পাৰিলে।
অ', একো নাই সেইটোৱেই, মানে পিটিব চালেই নহয়।
অ', সেইটোৱেই অকল পিতিবলৈ চালেই নহয় মানে, কিছুমান বল পিটিব পাৰিলেও যাষ্ট অলপ ধৈৰ্য ৰখি দিব, ধৰিব লাগে বুলি কৈছে।
সেইটোৱেই, সেইটোৱেই তাৰপা হেৰিও ত অ', তোমাৰ এইটো এই মিডল অৰ্ডাৰত কেনেকুৱা খেলিলা?
মিডুল অৰ্ডাৰততো ভালেই খেলিছোঁ, মানে মোৰ প্ৰথম দিনা অকণমান গালি দি দিলে ন। মিদুল অৰ্ডাৰত মোক এই মোৰ সন্মুখত মানে অকমান মোতকে কেইদিনমান আগত যোৱা ল'ৰা এটা আছিলে, সি মোক ক'লে যে, তুমি খেলা মই ৰখাম বুলি ক'লে।
অ
তাৰপিছতে সেইদিনাখন মই অলপমান খেলিলোঁ। তাৰপিছত আকৌ এদিন আকৌ সিয়ে মোক কলে যে তুমি আজি ৰখাবা মই অলপ খেলিম বুলি কলে। মই তাক আৰু জাষ্ট ৰান ৰাণ লৈ লৈ মানে, তাক মই দি দিছো আৰু বেটখন
অ', ষ্টাইকটো।
অ', ষ্ট্ৰাইকটো দি দিছো, সিয়েই খেলিছে আৰু, বাকী সেইদিনাখন মানে ক'ছে বেয়া পোৱা নাই, সেইদিনাখন ভালেই পাইছে, ভাল হৈছে বুলিয়েই কৈছে। এনেকেই খেলিব লাগিব বুলি কৈছে।
বেয়া পাই।
অ', তাৰ পিছত আৰু, সৰু সৰুকে লিগ
ডাষ্টবিনটো আমি, অনা ডাষ্টবিনটো, উম।
তেনেকেই আৰু, বাকী তহঁতৰ কেনেকুৱা? এ ওৱান ডাউনত বৰ এটা, ওৱান ডাউনত বৰ বেছি, পৰা নাই মানে, মই সোনকালে আউট হৈ গৈছো, বহুত ফাষ্ট বলাৰ পাই গৈছে যে, আৰু মই ফাষ্ট বলিংটো ইমানো বেছি খেলিব পৰা হোৱা নাই যে। অ', মানে তোমাৰ হেইটোৱে মানে কথাটো। মীদুল অৰ্ডাৰত তুমি ভাল খেলা। মিদুল অৰ্ডাৰতে অলপ ভাল গৈ আছে তো। ওৱান ডাউনত, মানে কি মই মোৰ ফ্ৰণ্টত এই ফাষ্ট বলাৰবোৰে, মানে মোক চান্সটো লৈ লয় মানে, মই নোৱাৰো মানে সিহঁতৰ সন্মুখত ফটককে। বেছি অভিজ্ঞতা হোৱা নাই যে, আৰু অনুশীলনো কম হৈছে, দেচোন। সেই সেইটোৱেই, তোমাৰ মানে মিদুল অৰ্ডাৰত ভাল। অ', সেইটোৱেই, অভ্যাস হৈ গ'লে পাৰিম আৰু। তাৰপিছতে তোৰ বলিং কৰাই চাইছিলে, কিন্তু হেৰি, বলিঙত মোৰভাগৰ মানে ইমান পেচ নাই আৰু লাইনটো মই এতিয়া ইমান ঠিক কৰিব পৰা নাই, লাহে লাহে শিকাম বুলি কৈছে। অ', অ', মই আকৌ বলিং ই কেনেকে কৰিলো জাননে নাই? কেনেকে কৰিলি? এনেই মই বেটিং হে আছিলো। অঁ।
তাৰপৰা মই মানে তেতিয়া ক'লো, মই কেতিয়াবা কেতিয়াবা বলিঙো কৰো।
তাৰপা মোক দিলে। অ', মোক মানে এদিন মানে। অপেন মেটচ চলি আছে। অহ,
তাত মানে এতিয়া এটা টাৰ্গেট দি দিয়ে ন, ইমান অভাৰত কমপ্লিট কৰিব লাগে। তাৰপৰা মোক লাষ্ট অভাৰ দিলে, তিনি ৰাণ লাগে জিকিবলে। তাৰপা মই গৈ টো গোটেইকেইটা বল বিট কৰি দিলো।
অহ। এটা । সৈকাৰণে মানে তোক মানে গম পালে ন, তোৰ হাতত, তোৰ হাততো মানে সেই যোগ্যতাটো আছে বুলি বলিঙৰ। অ কৈছে কৈছে তাৰপৰা, এ মেদেন অভাৰ দিছে, দেখিছ নে এনেকে বল কৰিব লাগে। অ মানে যেতিয়া জটিল পৰিস্থিতিত। অ অঁ, দৰকাৰ হলে এইটো কথা কৈছে। বাকী এতিয়া তোৰ ভাগৰ বলৰ স্পীড আহিলে নাই। আগতে যে তোৰ অলপ শ্ল' আছিলে।
এতিয়া আহিলে আগতকে।
অ' ঠিকে আছে দে, এ মানে অভ্যাসৰ লগতে কথাটো। অভ্যাসটো তই যেতিয়া ভালকে কৰিবি, তেতিয়া এনেই বলিং স্পীড আহিবই।
সেইটোয়ে, মানে মোক আকৌ সেই মেটছ খেলাওতে।
অ'।
পাঁচ।
পাঁচ অভাৰ পৰে নহয় এটা বলাৰৰ।
তেতিয়া মই সাতাইছ ৰাণ দি দুটা উইকেট লৈছিলোঁ। অপেন অ অ'পেনাৰ দুটা।
তেনেহলে তোৰ মানে ইকনমিটোতো ফাইভ পইন্ট কিমান মান আছিলে আও। অ' সেনেকুৱা অ' অ' ভালেই আছে, ঠিকে আছে আৰু মানে কি তাত চবেই হ'ল। তোৰ প্ৰেক্টিচ কৰি থকা বেটচমেন ন চবৰে অভিজ্ঞতা আছে। গতিকে সিহঁত সন্মুখততো ভাল বলিং প্ৰদৰ্শন কৰাটো এটা কথা। মানে সেইটো এটা ভাল কথা। মানে দুটামান হেৰি কৰিছিলে। এই লাইনত মানে এল বি হোৱাৰ পৰা অলপত আছে অ। অ' অ' ঠিকে আছে দে। আৰু চব বল খেলিবলৈ মানেটো বেটৰ কথা কৈছো চব বল খেলিবলৈও শিকিব লাগে। মোৰ এতিয়া কিছুমান অকমান টান হৈ আছে, মই বিশেষকে স্পিনটো ভ ভালকে খেলিব নোৱাৰো মানে। অ' অলপমান ঢোকা দি দিয়ে। কিন্তু মই হে কৰি মই মেটচ যেতিয়া বল দিছো। অ' প্ৰথমটো ই আগতপ পুৰা সোমাই গ'ল। অ'!
সেইটো
সেইটো গোল স্তাম্প। আচ্ছা! তাৰপিছৰতো মানে হাতটো গোটেটোৱেই ভৰাই দিলোঁ।
তাত এতিয়া বলটো মানে একদম দপ খাই তলে তলে
অ'।
ইস্তামপ
ইষ্টামপত লাগি মানে অ' অ' এইটো ভেৰিয়েচন মোৰ মানে তই জানিছ ন। সেইটো সেনেকে অ' ঠিকে আছে, এ তেনেকে আহি যাব দে মানে আৰু অল ৰাউণ্ডাৰ যিহে গতিকে, বেট আৰু বল দুয়টাতে সমানে আগবাঢ়ি যাব লাগিব, তেতিয়া ভাল হ'ব। ছেকেণ্ড উইকেটটো যে, অ'।
সেইটো যদি ষ্টাম্পত নালাগিলেহেঁতেন তেতিয়া এল বি হ'ল হেতেন।
আটচ্ছা।
ধুনীয়াক সি মানে দুইটা বে-বেট চিধা চিধি ষ্টামৰ আগত ৰাখি দিছে।
অ' অ' অ' অ।
সেইটো এনেকেই খেলিছো।
ঠিকে আছে, তোৰ আকৌ তোৰ এতিয়া অভিজ্ঞতাও বহুত হ'ল, তই প্ৰেক্টিচো যথেষ্টখিনি কৰিলি যে। সেকাৰণে আগতকে বহুত ইম্প্ৰুভমেন্ট হৈ গেলে। দাম । উম, উম, সেইটোৱে, এ ঠিকে আছে দে। ভাল হ'ব।
উম, তুমিও কৰি থাকা একদম বনাই দিব।
বনাই দিব। অঁ, তাকে প্ৰেক্টিচ